হয়, কি কৰি আছ? অ'। কি কৰি আছে?
অ' ভালে, যি গৰম পৰিছে বুলিছা শুই আছো বাহিৰতে। ফেনখন চলাই লৈ পেলে তোমাৰ বাৰণ্ডাতে শুই আছো। ভিতৰতো তোমাৰ যি গৰম। মানে টিঙৰ পৰা এটা পাত এটা আহে যে। সেইবাবে ভিতৰত যোৱা নাই আৰু বাহিৰত
অ', অ', মইো সেই বাহিৰতে মানে বহি আছো। অলপমান অলপমান ডাৱৰীয়া নিচিনা হৈছে।
হয়, হয়।
কিন্তু বেলেগত বৰষুণবিলাক পৰি আছে দেই।
যোৱাকালি আৰু তাৰ আগদিনাখন তোমাৰ মানে ইমান তোমাৰ বৰষুণটো যোৱা ৰাতি তোমাৰ মানে বিজুলী ঢেৰেকণি মাৰি আছিলে মই বোলো বৰষুণ পৰিব নেকি!
অ', নাই নাই কালিও কালিও বিজু বিজুলী ঢেৰেকণি মাৰি আছিলে নহ'ল ভাবিছিলো পৰিব বুলি ৰাতি।
হয়, হয়। আচলতে গছডাল আচলতে কি হৈছে তোমাৰ অ' গৰমটো চাবলৈ গ'লে তোমাৰ কি হৈছে মানুহবোৰৰ আমাৰ এই গাত দুখ আমি এতিয়া গছ গছনি কাটি এতিয়া অলপ ছাঁ জেগা ছাঁ বোলা বস্তু এটা নাই বুজিছা। যে বতাহ অলপ মাৰিব ছাঁ কৰবাত
এই তেনেকুৱা মানে কি এতিয়া চব-চবেই গছ-গছ ৰুল বুলি নহয় হয় মানে চব আৰু এতিয়া গাড়ী মটৰ কিমান হৈছে। প্ৰদূষণতটো বেছি হৈছে কাৰণে হেৰি নাই হোৱা। গাড়ী মটৰটো সোদা মানে অ' গাড়ী মটৰটো বহুত বেছি হৈ গৈছে। কল কাৰখানা বৃ দিয়াচোন। আৰু আজিকালি মানে চব-চববিলাকে মানে খোজ নাকাঢ়ে দিয়াচোন। চবে আজি কালি আৰু গাড়ী গাড়ীতে ঘুৰে আৰু য'ত মানে। এখন এখন ঘৰত যদি দুই তিনি এখন গাড়ী হয়। য'ত এখন গাড়ীতে হৈ যায়। তে দুই তিনিখন গাড়ীৰ পৰা কিমান মানে তাৰ প্ৰদূষণ বৃদ্ধি হয়। সেইকাৰণে হ'বই আৰু চবৰে নিজা নিজা গাড়ী মানে বেছি আৰামদায়ক মানে আৰামদায়ক মানে কি আৰু এটা ষ্টেণ্ডাৰ্ড ল'ব বিচাৰে। মোৰ টকা আছে। মোৰ দুই তিনিখন গাড়ী আছে। কিন্তু এইটো বেয়া কাম হৈছে কিন্তু। কি কবা আৰু। তুমি মই কৈছো আ অ', তুমি মই কৈছো এতিয়া তোমাৰ যদি পইচা হয় বা মোৰ পইচা হয়। তেতিয়া তুমিও সেই একে মানে দুই তিনিখন গাড়ী ল'ব বিচাৰিবা দিয়াচোন। ত' মানে এইটো চখ হৈ যায় মানে এইটো। অ' এইটো অ'। কিবা এটা কৰিব লাগে মানে ৰখাব লাগে এইটো কৰিবৰ কাৰণে।
হয়, হয়।
কাৰণ এখন গাড়ীৰ পাই কিমান অ' এখন গাড়ীৰ পৰাই কিমান প্ৰদূষণ হয় দিয়াচোন।
সেইটো হয় বাৰু হয়। ভাল কথাই কৈছা তুমি, আচলতে কি জানা? আমাৰ গাঁৱত যিমান মানে মানুহবোৰ আছে ন। মানুহবোৰ কিছুমান শ্ৰেণীৰ মানুহটো ন। ধনী শ্ৰেণীৰ যিসকল লোক আছে সকলোৰে ঘৰত এতিয়া এ ছি বহাই বহাই লৈছে। কিন্তু গছ গছলি কাটি তেওঁলোকে ধ্বংস কৰিছে। এ চি বহাই বহাই লৈছে। এতিয়া কি হয় আম এতিয়া ঘৰত এতিয়া কাৰেন্টটো তোমাৰ ফেন ভলটেজ আছে ন। সেইটো বহুত টানি লৈ যায় ন। এতিয়া মানে কি হৈছে আমাৰ ইয়াতো এতিয়া ফেনবোৰ এতিয়া মানে তুমি মানে ঘূৰিছেনে নাই মানে তুমি একো গ'মেই নাপাবা ফেন চলি আছে নে নাই।
অ', মই অ' আজিকালি মানে মই প্ৰায়বিলাক মানুহৰ মানে গম পাইছো, দেখিছো মানে। মানে দেখি কিবা, তুমি আছাম টাইপৰ ঘৰ মানে বিল্ডিংবিলাক মানুহে কয় ন', বিলডিং আগতে আগৰ দিনৰ এনেকুৱা আছ ছিলে, বিল্ডিং বনাইছে মানে এই মানুহজনে ধনী। হয়নে নহয়? আজিকালিতো চবৰেই বিল্ডিং বাৰু। কিন্তু মানে আজিকালি আচাম টাইপৰ ঘৰ মানে প্ৰায়বিলাকতে দেখিছো। অলপ মানে আমাৰ গাঁৱৰখিনিৰ পৰা অলপ ওলাই কৰি যাব জগৰে আৰু। মানে যোনবিলাক মানে হাই, অকমান ষ্টেণ্ডাৰ্ড নিচিনা জেগা
হয়হয়।
অ' সিহঁতবিলাকৰ মানে প্ৰায়বিলাকতে মানে আচাম টাইপৰ ঘৰ। মানে ইমানো বাহিৰৰ পৰা ৰং চং মানে ধুনীয়া নহয়। কিন্তু তুমি দেখিবা প্ৰত্যেকটো ৰুমতে মানে এ চি লাগি লাগি থাকা।
হয় হয়। এইটো সচা কথা কিন্তু। আচলতে কি হৈছে জানা, মানুহবোৰে আচলতে, গৰমৰ যি মানে প্ৰকোপ বৃদ্ধি পাইছে ন তাৰ যাৰ ফলত কি হৈছে মানুহবোৰৰ যে চব কামতে এলেহোৱাইছে। এ চিটো লগাই অকল ঘৰতে থাকিব বিচাৰে। আগতে যেতিয়া স-সৰু আছিলোঁ, তেতিয়া এনেকুৱা গৰম নাছিলে। আমি তেতিয়া কি কৰিছিলোঁ, গছ গছনি তলত আমি, আৰু আগতে তেনেকুৱা ৰ'দো নাছিলে আৰু তেনেকুৱা প্ৰদূষণো নাছিলে। আগতে আমি গছ গছনিৰ তলত আমি সকলোৱে মুকলিকে আমি খেলা ধূলা কৰি থাকো, ইমান সময়তো আমি খেলা ধূলা কৰি থাকো।
অ' আগতে ইমান, অ' এডালটো ইমান গৰমত আমি দৌৰি ধাপৰি, লুকা ভাকু
হয় হয়। হয় হয়। এতিয়া মোৰ হয়-হয়। মোৰ এতিয়াও মনত আছে। যে আমাৰ যি কচামাৰী হাইস্কুল আছিলে, যিখন আমাৰ
অ'।
তাত আমি যেতিয়া পঢ়ি আছিলোঁ তেতিয়া কি হৈছে তা তোমাৰ মানে বহুত মানে সুবিধা নাছিলে দেই। কাৰেণ্টৰ সুবিধা নাছিল যে আৰু যাৰ ফলত আমি কি কৰোঁ, আমাৰ মানে কি বিদ্যালয়ৰ মানে সন্মুখ ভাগত ডাঙৰ এখন মানে এি এখন আছে, তাত আমি খেলা ধূলা কৰোঁ। শিলখনৰ সস্থম মস্থম মাজতে তোমাৰ এডাল বৃহৎ আকাৰৰ এডাল মানে গছ এডাল আছে। সেইগছ গছডালৰ তলত আমাৰ কি কৰে আমাৰ যি শিক্ষক আছে তেওঁলোকে আমাক লৈ যায় লৈ গৈ পেলাই আমাক মানে গছডালৰ কাষতে আমাক কি কৰে তেওঁলোকে পঢ়াই। বিশ গছডালৰ কাষতে আমি সকলোৱে পঢ়োঁ। আচলতে আগৰ দিনত তোমাৰ কি হৈছিলে, কাৰেণ্ট নে নাছিলে যদিও মানে কি হয় গছৰ আশ্ৰয় লৈ মানুহবোৰে ইটো সিটো কৰি পেলাই আৰু তেনেকুৱা গৰমো নাছিলে, চব কাম আচলতে সহজতে কৰিব পাৰিছিলে কিন্তু আজিকালি যদি কি হৈছে তোমাৰ এ চিবোৰে মানে মানুহবিলাকক কি কৰিছে এলেুহুৱা কৰি তুলিছে। যে দিনটো এ চিৰ তলতে সোমাই থাকিম তেনেকুৱা কৰি তুলিছে।
হয় আকৌ। এ চি ভিতৰত তুমি এ চি মানে ভিতৰৰ পৰা এ চিৰ পৰা লৈ ওলাই অহাৰ পিছত এ চি ৰৰুমৰ পৰা ওলাই অহাৰ পিছত মানে তোমাৰ তোমাৰ গাত জানো কিবা জুই লাগি আহিছে মানে সেনেকা তোমাৰ নিচিনা নালাগে নে তুমি
হয় হয় হয়। হয় হয়।
চবেই নিজৰ নিজৰ কামৰ কাৰণে এচি লগাইছে ন' কিন্তু এ চিৰ পৰাওতো মানে এনেকুৱা এটা বিষাক্ত গেছ ওলায় মানে সেই গেছটোৰ কাৰণে কি মানে বহুত বেছি তাপ
হয়। আচলতে কি জানা আচলতে এ চিটো ল'লেই নহ'ব, তুমি ন' তুমি এতিয়া গৈছা গাটো ধুই পেলাই ধুনীয়াকে এ চিত গৈছা এনেকুৱা নহয়। এ চিত থাকিব হ'লে মানে তাৰমানে তোমাৰ গাত খানা এটা মানে তোমাৰ এটা ক্ৰীম এটা আছে, সেইটো তুমি খানি পেলাই তুমি এ চিত থাকিব লাগে, নহ'লে তোমাৰ কি হয় জানা এ, তুমি চাচোন তুমি গা পা ধুই পা যদি কবাত এ চিত যদি সোমোৱা তোমাৰ গাটো নহয় চাল তাল পুৰা এনেকে খোজকাঢ় অহাৰ নিচিনা লাগিব আচলতে এ চিয়ে আমাৰ ছালৰো বহুত ক্ষতি কৰে।
অ', এইটো কৰিবই এককৌ আমি অ' এনেকে গোটেই ৰুম চুম ঠাণ্ডা পেলাই দিয়া থ চোৱাচোন।
হয়। ছালৰ আমাৰ বিৰাট ডাঙৰ ক্ষতি কৰে। তাৰ লগতে আমাৰ দেহতো আমাৰ বিভিন্ন অংশ আমাৰ পোহবোৰত আমাৰ বহুত ক্ষতি কৰে জান নে নাই আমাৰ এতিয়া চোৱা আমি এতিয়া এ চিত নাথাকো। আমি যদি ঘ হয়। আমি যদি এতিয়া ঘপককে যদি এ চি ল'ব যাও ন আমাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ জ্বৰ ক সেইবোৰ হোৱা আমাৰ আৰম্ভ হ দোকান আমি নলো আমি গাঁৱ মানুহ আমি আমি নৰ্মেলি আমি কি কৰো। আমি বিচ বিচনীখন হ'লে হ'ল আমি গছৰ খত আশ কথা ম বে কৰি যাবা
হয়। হয়। তোমাৰ মাতটোো মানে অলপ অ' অকনমান আহে। অকনমান মানে অলপ আঁতৰত যোৱা নিচিনা হয় তুমি হেডফোনডালৰ কাৰণে হৈ আছ বুজছা।
নাই। নাই। নাই। মানে তোমাৰ কি হৈছে। তোমাৰ আমাৰ প্ৰব্লেম চাগে দিয়া কোৱা।
অ', আমাৰ মানে যোনজনা আমাৰ ভ ভিনন্দ এজন দেই মাজু ভিনদ মোৰ নিজৰ বা হয় নিজৰ মানে জেঠাই জীয়েগ দিয় তাৰপিছতে সি মানে ভ অ নিজৰে হে নিজৰে তাৰপিছত মানে সিহঁতৰ ভিনীয়ে চ চাকৰি কৰে ন চাকৰি মানে যোনটো ৰুমত কৰে মানে যোনটো তাৰ মানে সি ভিনে মানে হেৰি কৰে যোন যোনটো মানে ভাল চাকৰি এটা কৰে আৰু এ চি ভিতৰত থাকিব লাগে হা তানে সি ঘৰতটো এ চি নলয় ঘৰত নৰ্মেল ফেন লয়। কিন্তু মানে অফিচত হেৰি লয় এ চি ল'বলগীয়া হয়। ভিনদৰেতটো মানে অকলে সেইটো ৰুমটোত বহি নাথাকে বহুত মানুহ থাকে। সেইকাৰণে নিজে অকলে থকা হ বলে এ চিো বন্ধ কৰিলে ফেনটোয়ে অলপৈ লওঁ সেনে কাৰণে নিচি হয় কিন্তু বেলেগ মানুহতো থাকে ন বেলেগ মানুহে তাৰ মানে এন জ্বৰ, কাহ, চৰ্দি মানে নুগুছে এতিয়া ডিঙি বিষ ডিঙি ফুলি ফুলি যায়গৈ মানে হয়।
হয়।
এ চি ভিতৰত বহোতে বহোতে এইবিলাক বেয়া মানে ব।
আপতে কিকা আমাৰ আচলতে উভাস নাই যে আচলতে সদায়ুমিম ভাত হয়। তোমাক যদি ঘমককে যদি কয় তুমি পোলাও কোৱা তুমি বা কোৱা তোমাক যদি তাব পাৰিবা তুমি তোমাৰ
হয়। আমাৰ আমাৰ পাচ চাইডে এজোপা অ'আমাৰ পাঁচ চাইডে এজোপা আম মানে ম কও। কমে এশ বছৰ মানে হৈছে নেকি সেইজোপা মানে গছ এজোপা আছে দেই বহুত ডাঙৰ হৈছে। এনেকুৱা শিমল
অ', কিমনু গছ কিমনু গছৰ বঢিয়াক গাঠ তৰি
অ', বহুত ডাঙৰ মানে তুমি এশ বছৰ মান হৈছে নেকি? মানে মাহঁতে মানে আলোচনা কৰোতে মানে পায় মাক মানে সুধিছো। মায়ে কৈছে মোৰ জন্ম নোহোৱা আগতে দেখা তাৰপিছত আৰু এজন মানে এই ওচৰৰ কাকা। কৈছে কাকা এজনে কৈছে মানে সেই আমি জন্ম নোহোৱা আগতেই এতিয়া মোতকেও মা ডাঙৰ মাককেও সেই কাকাজন ডাঙৰ এতিয়া কাকা মানে সেই কাকাজনেও কৈছে। আমি জন্ম নহোতে বোলে। মানে সেই ককাজন জন্ম নহোতেই বুলি দেখোৱা। হ'ব পাৰে। কিন্তু মানে কাকাজ অ ককাজনৰ এতিয়া বয়স জানো কিমান হৈছে, আশী ন একা আশী মান সেনেকুৱা নিচিনা হৈছে কিবা এটা।
হয়, হয়।
আমাৰ আমাৰ বাৰীত বাৰীতে পৰে মানে আধা মানে আমাৰ নহয়। ইফালৰ মানুহ ঘৰৰ আমাৰ ওচৰৰ মানুহ ঘৰ। কিন্তু গোটেই গুৰিটো মানে সীমাতে আছে। আহাও নাই ইমান। সিহঁতৰ ফালে বাঢ়ি আছে। অলপমান শিপা মানে এনেকে আহিছে আমাৰ এফালে, অকণমান আহিছে আৰু মানে আৰু ডাঙৰ হলে হৈ যাব গোটেই ৰাস্তা লৈ যাব। কিন্তু মানে বহুত ডাঙৰ। তুমি চাৰি-পাঁচটা মানে মান মানুহ সাপুতি মানে বোৱলে নোৱাৰিবা ইমান ডাঙৰ।
উম।
বহুত ডাঙৰ। তুমি মানে যেতিয়া তুলাবিলাক তুলাবিলাক পৰে ন, গোটেই আমাৰ মানে বাৰীখন বন আছে নহয়। গোটেই বন বিলাক মানে পৰি পৰি থাকে। তাৰপাছত তুমি মানে এনেুৱা লাগে কিব লাই হে লগাই লগাই থৈছে এনেকুৱা নিচিনা লাগে। ভাল লাগে
হয়। বৰ পৰা নিচিনা লাগে।